হেল্ল'
এই আপোনাৰ মানে মাতটোত অকণমান বেলেগ মানুহৰ মাতটো আহি আছে।
অ হয় হয় হয় অ ধৰিব পাৰিছো হয়।
আপুনি অলপ যদি মানে আপোনাৰ অ ঠাইতো অকনমান যদি সলনি কৰে এতিয়া আমাৰ কাৰণে সুবিধা হয় হয় এতিয়া সুন্দৰ ভাৱে হৈছে। হেৰি আমাৰ এই বিদুলদা কথাটো গম পাইছে নে আপুনি?
অ হয় কওকচোন
এই বিদুলদা ল'ৰাটোৰ কথা কৈছো আমফুলেশ্বৰী যে
অঁ হয় হয়
এই কৈছেহে আৰু তাৰ মুখখনৰ কাৰণে সি মৰিব কেতিয়াবা গম পাইছে - লভিয়াৰ শেষ মানে কি ক'ম আপোনাক।
এ মইও আপোনাক সেইটো এটা কম বুলি ভাবিছিলো খকতটো সঁচাকে তাৰ ইমান দাহটো মানে বেছিও খোৱাৰ ওপৰত খোৱা বস্তু বুলি কলে জিভা পা টোপ টোপকে পানী পৰিয়ে থাকে গম পাইছ নে আপুনি?
সঁচাকে দেই আহ তাৰ পেটটো ইমান বেয়া এই মাক বাপেকে দেলহিও পোৱাই দিছেগৈ গম পাই হা তাৰ পিছতো তই মুখখন অকনমান চম্ভালিব নোৱাৰ মানুহে এনেই নকয় নহয় লোবেই পাপ পাপেই মৃত্যু বুলি এই তাৰো সেই একেই কথা আপুনি গম পাইছেনে। ইমান লোভীয়া মানুহটো তেতিয়া এইখন সময়ত যদি সি এই মাংস এবতি খাই দিয়া নহয় ৰাতিলে তাক কেটলা পোৱাবগৈ লাগিব। ইমান লোভ হলো তাৰ সি মাংস খাবলৈ নেৰে।
এই হয় হয় হয় হয় এদিন দিনত গম পাইছ নে বিয়া এখন খাবলৈ গলো, বিয়া এখন খাই আহি মানে ঘৰ পাই তে কি নাপাই চাকি কি মই বোলো ক'ত যা বোলা দা, কি কৈছে বোলে এ মাকে চি কৈছে আমাৰ ই হেৰি গে যোয়। আমাৰ এই কি আছিলে গুৱাহাটীলৈ যায় বোলোঁ কি হ'ল? বোলে গে আকৌ গেষ্টিকৰ প্ৰব্লেম, কি কব গম পাই যোনে মাছ এটা মাহীকাষত মাছ এটা ধৰিছে বুলি গম পাবলৈ হ'লে কি ৰাতিলে গৈ ভাত খাবলৈ পাই যাবগে চাইকেল মাৰি হলেও যাব কিবা হলে।
তাকে তাকে মাহীয়েকৰ ঘৰত মানে একো এত না নেৰেও। আহ মাকে ঘৰত যদি অকমানি মাছ এটা উলিয়াই তেতিয়া পায় ইমান কিহৰ লোক এদিন মই শুনিছো সেই মাহীয়েকৰ ঘৰত হেনো ভনীয়ে আকৌ ভাত খাবলৈ মাতিলে তাৰপিছত তাক নমতাৰ কাৰণে সি একেবাৰে গোটেইটো আৰু হেৰি বেয়া পাইছে নহয় কি? অ বহুত মানে বেয়া পাইছে ন এই অত ল'ৰা মা হি আৰু ঘৰত বাৰু ভাত খাবলৈ নামাতিলে বুল তইনো ঠেং পাতিব লাগে নে বৌ হা? তই এতিয়া হেই তই সেই এতিয়া এম এ শেষ সেই সম্পূৰ্ণ কৰিলি। হেত ইমান ডাঙৰ ল'ৰাটোৱে এনো বা সেইখন কৰিবলৈ ঠেহ পাতিব লাগেনে?
হয় হয় হয় দেই সচাকে চাবলৈ গলে সি এতিয়া আমাতকে ধৰক কিমান মানে আৰু ই ব বয়সতনো কিমান পাত ঢেৰিক্য আছে আৰু কি আমিয়ে আজিকালি ধৰক লোক চুপ নকওঁ, সি সিদিনা কৰি কিবা পইচা এটা পালে গম পাইছানে? কোনো এইবিলাকে বা সামাজিক মাধ্যমৰ পৰা এনেকে পইচা এটা পালে পাই পেলাই তাৰ মানে একদম গাটো খজুৱতিয়ে লাগি আছে নে কি নে? গৈ পেলাই আমাৰ ঘৰত উৎপাত যে হেৰিয়ালে যায় এই অলপ ওলাই যায় হে ন ৰুটি আৰু গাহৰি মাংস ভয়াকে। এক বাতি আৰু এক কাঁহীখন মাৰিছে গম পাইছানে আপুনি?
ৰাম ৰাম! সেইবোৰহে দেখিছেনে এতিয়া গাহৰিটো তাৰ কাৰণে কিমান বেয়া হা! মাক বাপেকয় এতিয়া পইচা পাতিও অসুবিধা। হে ইমান হেৰি ইয়াত কষ্টয়। তাকে দেলহি পোৱাই চাগে দেলহিত চিকিৎসা কৰিছে, গুৱাহাটীত চিকিৎ ইচ্ছা কৰিছে তাৰনো বাৰু অকমান মুখখন নিজে অকণ সংযম কৰিব নোৱাৰে নে? আৰু মুখখন যদি অকমান সি সংযম কৰি ৰাখে তেতিয়াতো এইবোৰ অসুবিধা নহয়। এনেকে লোভ কৰিলেতো এইবোৰ হ'বই, এ মই আপোনাৰ একদম সঁচা কথা কৈছো ৰাতি কাল কৈছো গম পাইছে নে? এতিয়া যদি সি মাং হয়া বাতি খাবলৈ হয় তাকে ৰাতিয়ে আকৌ কেটেলা পোৱাবগৈ লাগিব।
হয় হয় আৰু কিমান মানে ঘৰখনৰ তাৰ সি অলপ ধৰিব লাগে, সি ঘৰৰ মানুহে ইমান তাক উম তেওঁক আপুনি মা ধৰক মানা কৰে বা কিমান তাৰ মানে যতন লয় আৰু সি মানে কি ক শুই ক'ত সকাম আছে, ক'ত বিয়া আছে, কৌতো মানে একো এটাই নিয়ম পাইছেনে? সেই অমৃতৰ ঘৰত সিদিনাখন এখন মানে হেৰি আছিলে এনেকে কিবা মানে ল'ৰাটো মানে জন্মবাৰ আছিলে, এনেকে ভাত এসাঁজ খুৱালে মাংস কণনি তাক মানে কি হ'ল সি আমাৰ ঘৰত এনেকে গধূলিখন বহি গৈ অ আবেলি দুপৰীয়া সময়ত। সি আমাৰ ঘৰত এনেকে আমাৰ লগত কিবা এনেকে খেলি খেলি নে কিবা কথা চথা পাতি আছিলো হবলা মাকে মানে একদম মাকজনীও কি নাজানো আৰে দেই ইমান আতৰ চিঞৰিছে অ' বোপাই আহ, ভাত খাব হল। সি মানে ভাত খাব লাগে একদম ঘৰৰ পৰা আমাৰ ঘৰ একদম দৌৰি আহিছে আহি পেলাই ভাত চাত খাই মেলি আকৌ আমাৰ ঘৰলে গৈছে সি বা শ অলপ শৰীৰটো যতন ল'ব লাগে নে নালাগে সি এতিয়া সি তেনেকে খাই ফুৰিলে হয় জানো সি অকনমান লোভীয়া ল'ৰা ছোৱালী গতে
হয় - হয়, আকৌ সেই দাঁতৰ বিষ এটাও আছে নহয় তাৰ ভাগৰ, দাঁতৰ বিষ মানে আৰু মই কৈছো নহয় মুখেৰে মাতি তিপই নোৱা হৈ যায় একেবাৰে গম পাইছা নাই দাঁতৰ বিহ হ'ল বুলি কলে মুখে মাতিবই নোৱাৰে ইমানেই দাঁতৰ বিষ, তোৰ যদি ইমান বেমাৰ আছেই আ, তোৰ সেই ফেমাৰি যনি লগ নেৰি অকমান খোৱা বোৱাবোৰ অকমান হেৰি কৰ এ আকৌ সি, এই জৰ্দা পান নে কি বুলি মিঠা পান সেইবোৰ এইবোৰ মানে মই কৈছো নহয় কিমান খাই আকৌ গোটখা নাযায়ে মুখৰ পৰা গম পাইছেনে অকল ৰঙাই হৈ থাকে গোটখা খাই - খাই তোৰ দাতৰ বিষ হৈছে তাকে সেয়া তোৰ দাঁতৰ বিষ হৈছে, আ, তোৰ ভাগৰ সেই হেৰি হৈছে পেটৰ বিষ হৈছে অকনমান খোৱা বোৱো বোৰ আকৌ চেধা মই কৈছো নহয় সেইটো ফকলিয় লোৱা হা, সেইটো ফকলীয়া লোৱা তাকে থাকে গম পাইছা সেইটো ফকলীয়া লোৱা
ধপাত আমাৰ ঘৰ মানে আমাৰ দে পিতায়তো ধপাত খায় আপুনি জানে আমাৰ ঘৰলৈ যাব পিতাই ধপাত আনি থব, চিকুটি - চিকুটি - চিকুটি - চিকুটি - চিকুটি, নিগনীয়ে চিকুটা দি ধ পাত খাই -খাই -খাই -খাই, তাৰপিছত আকৌ কথা কয় কি দাঁতৰ বিষ হৈছে দাঁতৰ লগত কি ধাপাতৰ লগত চূণ দি খাওঁ চোণত কেলচিয়াম থাকে কেলচিয়াম দাঁতৰ কাৰণে বহুত ভাল তাৰ কথা সেইবোৰ সৌতোকনো আমি এতিয়া কম কি বাৰু পঢ়ি শুনি আহিলে লখিমপুৰত আহি পেলাই এতিয়া মানে সিতাৰ সমান আৰু আমাৰ এইখনত কোনো নাই আৰু সেইকাৰণে কি ধপাত খাই ধপাতটো তাৰ কাৰণে ভাল কিন্ত দাঁতৰ বিষত এই লখিমপুৰ, এই গুৱাহাটী কাৰবাৰ কৰিব লাগে নে সি?
দেখিছেনে কমটো কথা কৈছেনে বাৰু এইফালে আকৌ বিজ্ঞান বিষয়ে হহনো স্নাতক পঢ়ি আহিছে এই চূণতনো বাৰু কেলচিয়াম থাকে নে দাঁতৰ কাৰণে বাৰু চূণ ভাল হব পাৰেনে? এ বিজ্ঞান বিষয়তনো স্নাতক লৈ আহিছে বুলি ক'লে আপুনি বিশ্বাস কৰিবনে বাৰু? সেইটো লোৱা হা এষাৰ কম কথা কৈছে নে?
তাকে তাকে আৰু কি ক'ব আজিকালি ল'ৰা ছোৱালী আও ঘৰতো মানে সই মানে কি ইমান ডাঙৰ হ'ল কিবা এটা কৰি পেলাই বোলে ঘৰতো দুপইচা এপইচা দি এইবিলাক ধান্দা নাই তাৰ ক'ৰবাত এহাৰ দশ টকা বিছ টকা আহিব লাগে এই দোকানলৈ যাব ধপাতৰ পেকেট কিনি আনিব ধপাত কিনি আনিব এই ধৰক কিবা পইচা এটা পালে এই বোলে গৈ পেলাই ৰুটি মাংস খাব সিদিনাখন কিবা ডাঙৰ লৰাটো সি গাহৰি পুৰি পেলাই বাৰু হেৰিয়াত খাবগৈ লাগে নে দোৰপাঙত গৈ পেলাই সেই সৰু পৰা কৰিব কওকচোন আপুনি বোলে তই ঘৰলৈ দালি এক কেজি আলু এক কেজি আনি দে তই ঘৰৰ মানুহকেইটা খাব পাৰিব তইও খাব পাৰিবি হয়তো মাংস অকণকে আনি ঘৰত দুইটায়ে লগে ভাগী খা নাই - নাই - নাই, সেইবোৰ মাথাত নাহে তাৰ ভাগৰ
হয় হয়, আকৌ সেই হেৰি নহয়। কি কয় মাজতে বইলহে খাব লগগা হৈছিলে, বইল কৰি চব বস্তু। এ' একেবাৰে মাছ মা মছলা খাবই নোৱাৰে বইল কৰিহে। খাব লাগে হা, মা মছলা খাবই নোৱাৰে এতিয়া আকৌ সেয়া লোৱা। মাক বাপেকে ইমান কষ্টৰে তোকে পঢ়াই - শুনাই। হয় ইমান ডাঙৰ- ডাঙৰ জোগাত তোক চিকিৎসা কৰাইছে দেলহি লৈ গৈছে হা। তই অকনমান খোৱা- বোৱাৰ ক্ষেত্ৰত অকমান গুৰুত্ব দিব লাগে। এই এনেকুৱানো কৰে নে বাৰু এইবোৰ বেয়া। গম পাইছ নাই অকমান ল'ৰা ছোৱালীয়ে মাক বাপেকৰ কষ্টৰ কথা বুজি পাব লাগে। আজিকালি দিনতো বা তেনেকুৱা লুফীয়া প্ৰকাৰৰ ল'ৰা আছেনে বাৰু। নিজেই কওঁক আপুনি।
হয় হয়, হয় হয় স সেইটো তুমি মানে একদম পুৰা সঠিক কথাই কৈছা। এতিয়া ই মানে যোৱাবাৰ যে দেলহি পাছ এটাক আনিছিলে সেইবাৰ আকৌ তাৰ। মানে অলপ শৰীৰৰ মানে অৱস্থা বেছিয়ে বেয়া হৈছিলে গম পোৱা চাগে। তিনিমাহ নে কেইমাহ বইল খালে বইল খাই একদম ঘৰত ঘৰ ভিতৰ পৰা বাহিৰলৈ নোলায়, মাকহঁতে বাহিৰলৈ ওলাই যাব নেদিয়ে। এতিয়া শুই লোৱা গৈ সয়া, বাইক লৈ টিকি লাগি এতিয়া চাইকেল লৈ মাহীয়ে কৰ ঘৰত ভাত। খাবলৈ গৈছে নে ক'ৰবাত কিবা খাবলৈ গৈছে সিহে জানিব আৰু। চাইকেলখন লৈ পাৰ গধূলি সময়ত সি কাৰবাৰ ভাত খাবলৈ ভাতৰ জুতি ল'ব যাব লাগেনে। ইমান লুবীয়া হলে কেনেকে হব বাৰু কওকচোন আপুনি।
ৰাম ৰাম, আকৌ সেই আমাৰ থানচি ঘৰ গান্ধিও কম লৰা নহয়।
উম, হম হম হম এ এটা এটা ব্ৰইলাৰ কাটি খায় সেইটোৱেও।
হ হ শুনে গাটো কিবা যি কামাইি গৈছে হক কথাষাৰ বা এক তাৰনো বইলাৰ মানুহ এটা সেইত সেইটোনো সেইটো লৰা নাই ৰাইখক। ৰাম ৰাম, ৰাম ৰাম এ নাপায় দেই আকৌ দাঁতকেইটা আপুনি দেখিছে নাই? সেইটো সেই - সেই মানুহৰ ঘৰত এইটো দানৱ জন্মিলে গম পাইছে ম। নৱখত।
হয় হয়, ই কি কৰিছে। ই কি কৰিছে, ই আগতে যে বইলাৰ‌ যে পোহে‌ ই ই কি কৰে। ব্ৰইলাৰ দুটা- তিনিটামান আনি পেলাই লুকুৱাই থৈ দিয়ে নহয়। একদম মনে মনে তাৰ দানা খোৱা খোৱা পুহাই- পুহিব। তাৰপিছত যেতিয়াই ব্ৰলাৰৰ সোপা দিব হ'ব দি দিব, নিজে লুকুৱাই থোৱা সেইকেইটা ব্ৰইলাৰকেইটা। খেলে ক'ক ই ঘৰত কি কয় ত্ই বেপাৰ লগাই কাটিব দুটা- তিনিটা ব্ৰইলাৰ কাটিব গাঁৱৰ ওচৰ মানুহ কিঘৰত‌‌ একদম বেছি দিব কেজি দুশ চল্লিছ। টকা দুশ পঞ্চাশ টকা তাৰপা ঘৰলে। ঘৰলে এটা ব্ৰইলাৰ থৈ দিব, সৰু তোয়ে ৰাক্ষসটোৱে অকলে- অকলে খাই বুজিছে নে হে প্ৰভু। সদিনা আৰু মই মানে দিনত আনিবেলে মোৰ পিতাই ঘৰত নাছিলে পইচা পাতি নাছিল মোৰ হাতত।। সি মোক সুধিছিল মই বোলো পিতাই নাই, তাৰ পিছত মই ৰাতিকে মই তালে যোগাযোগ। কৈছ মই বোলো এনেকে ব্ৰইাৰ আছে নেকি। ই নাই গম পাইছ নে, এটা আছিলে এইটো আমাৰ ঘৰতে লাগিব দেখোন। মই বোল তহতৰ ঘৰৰ মানুহ তিনিটাই এটা বইলাৰ খাবিনে। এ নহয় জানোৱেই দেখোন তই বোলে মই বোলো তেতিয়াই‌ গম পালো আৰু এইটো ৰাক্ষসটোৱে কেনেকুৱাকে খাই।
উম, সেই তাত পাই দেখিছে না আপুনি।
মোক খোৱাইহে থৈছে সেই পাৰী দাত খোৱাইহে থৈছে সেইটো ঘৰত ধান নাই নহয় এইটো খোলাহে।
নিশ ৰাম ৰাম খুৱাই দিলো সেই পাৰি তাত সেই ব্ৰইলাৰ চলাব লাগে। ত খুৱাইছা চাগে গম পাইছে হা তাকে সে মানুহ ৰূপী দানৱ এটা অ এটা ব্ৰইলাৰনো এটা মানুহে
সেয়ে নক'ব আৰু আপুনি থানঞ্চি ঘৰ এইটো কেলা কম নাহিলে আৰু দেই
হয় হয় হয়। এইবোৰ মানে লৰা ছোৱালী আজিকালি কিনো হৈছে এটা ব্ৰইলাৰ অকলে খোৱাটো কম কথা। মাজতে সেই এনেই গান্ধী নাম পোৱা নাই নহয় তাৰ ভাগৰ
গান্ধী নামটো কিবা এটা অৰ্থ থাকিব অ অ হয় হয় আৰু ই লৈছে। ছোৱালীবিলাকৰ ওপৰত কম অন্যায় কৰে নে আগতে ফাকুৱ দিনাখন লৰা ছোৱালীয়ে ফাকুৱ খেলে ই হ'বলা স পাচি পাচি। যে গোবৰ দলিয়াইগে মানুহৰ গাত সেইবোৰ কাম নেকি বাৰু ই সেই সৰু সৰু ছোৱালি কেইটাক সৰু ছোৱালীকেইটাক ভালকে খেলিবলৈ দিবহে লাগে ফাকুৱা আমাৰ অসমীয়া এটা কেনেকুৱা সুন্দৰ উৎসৱ আকৌ ই বাৰু এই পাচিয়ে পাচিয়ে গোবৰ নি পেলাই বাৰু গাত দলিয়াব লাগেনে
বেয়া কথা বেয়া কথা আকৌ এবাৰ কাহিনী এটা মনত পৰিছে হেনে অনিতি ল'ৰাটো। তাক ধেমালিতে সৰু ল'ৰা ছোৱালী দুটাই এ গান্ধি বুলি কলে এই ধেমালিহে কৰিছে আকৌ দেই গান্ধী বুলি কলে হা সিহঁতক খেদি খেদি মানে একেবাৰে- পাকঘৰ ওলালি নহয় সিহঁতৰ ঘৰত পাক ঘৰত মানে সিহঁতক আহি পিটিছে সি এনেকুৱা কাণ্ড
সেই সেই ডাঙৰ ল'ৰাটোৱে বাৰু সৰু সৰু ল'ৰা-ছোৱালী বিলাকৰ লগত তেনেকুৱা কৰিব লাগে নে
হয় হয়।
সৰু ছোৱালী মানে অলপ ভুল হ'বই আৰু সতো চবেই সিহঁতে মতা দেখি বোলে সি মাতি সিহতেও মাতিছে গান্ধী বুলি আৰু কিনো নামটো নহয় গান্ধী গান্ধী আৰু সতোনো আৰু এতিয়া ক'ম নো কি আমি আৰু কি কৰে গমপাইছেনে ডেট ই ঘৰ ই মানে ব্ৰইলাৰ বিলাক ঘৰত মৰে নহয় ই আগফালৰ নদীখনত আহি গোটেই মানে নদীখনত ব্ৰইলাৰ টৰকাৰীয়ে কৰি পেলাইছে আমাৰ কয়ছো নহয় কম সোপা ব্ৰইলাৰ নে এটা ধন আমাৰ এইটো আমাৰ এইটো গজিয়া পুতেক ধন এইটো হ'বেলাক কম বস্তাই, বস্তাই একদম পূৰা মৰা মানে মৰা বইলা আনি পেলাই নদীখনত পেলাই দিব, কি দুৰ্গোন্ধও মাছো মৰিছে, মানুহো মৰিছে হ'বলা মোৰ মতে
এই এইবোৰ, এইবোৰ মানে মই আপোনাক কৈছো নহয় আনি নিতি ইহঁতৰ সেই জিভাত পোক দিব, গম পাইছে সেই পানী প্ৰদূষণ হৈছে নাই বাৰু নিজে কওকচোন তাতে সেই গেলা ব্ৰইলাৰ সোপা জৰিত নদীখনত পেলাওঁ ইফালে আমাৰ নদীক আমি পূজা কৰো, হে মাতৃ বুলি আমি পূজা কৰো নদীত সেইখন নদীত যদি তহতে সেইবোৰ জাপৰ জোথৰ পেলাও কেনেকে হয় কচোন হা সেইবোৰ ব্ৰইলাৰ পোক দিয়া ব্ৰইলাৰ হে পুক দিয়া ব্ৰইলাৰ, তেনেকেনো বাৰু নদীত পেলাব লাগে নে, সেইবোৰ বেয়া। গম পাইচা নাই।
এইবোৰ মোৰ ভাবিলিয় মোৰ কিবা লাগি যাই, আপুনি যিখন নদী আছে এনেখন নদীত আমাৰ চেহেৰা মানে আমাৰ মুখৰ চব প্ৰতি চবি মানে তি, তৰ তৰকে জিলিকি থাকে। আৰু সেইখন নদী মানে এতিয়া বুক